হেল্ল' অহ কি কৰি আছ?
আছো এনেই আছো ৰ'বা ৰুমত, এনে আছ ছো এতিয়া ঘৰতে আছো হয় হয়। নাই ভাত দেৰি হ'ব। এঘাৰটা মান বাজিব ভাত খাওঁতে।
চাহ তাহ খালা?
চাহ খালোঁ খালোঁ খালোঁ।
হয় নেকি, উম কিহৰ লগত খালে চাহ? অহ মই চাহ নাখাওঁ বাৰু গাখীৰ আৰু মই গাখীৰ খাইছে, গাখীৰ খালোঁ গাখীৰ।
হয় হয়।
চাহ নাখাওঁ।
মৌ মানে তেনেকে চা আৰু হয় এ মানে তেনে এনেকে গাখীৰ খাওঁ, গাখীৰো খাওঁ চাহো খাওঁ কে
অ চাহ অ মই গাখীৰ এ খাঁও চাহ ভাল নাপাওঁ।
আগৰ পৰাই ভাল নাপাওঁ, এ গাখীৰ খাওঁ কল খাওঁ। সেইটোয়ে আৰু। এতিয়া অলপ পিছত ভাত খাব লাগিব, ভোক লাগি আছে।
চাহ কি বোলে তোমাৰ মানে ভাত খাওঁতে দেৰি হয় মানে?
অ হয় দেৰি হয়।
হয় নেকি অহ। আ আজি অলপ বিহুৰ বিষয়ে কথা পাতো ব'লা।
বিহু বিহু কি বিহুৰ কথা পাতিবা মাঘ বিহুনে কাতি বিহু নাই ব'হাগ বিহু নে গোটেই কেইটা?
বিহু চব গোটেইকেইটাই বিহুৰ কথা পাতো, তোমাক কোনটো বিহু বেছি ভাল লাগে?
মোৰতো মাঘ বিহুতো ভাল লাগে, বহুত ভাল লাগে।
হয় নেকি? সেয়া মাঘ বিহু, মোকো মাঘ বিহুই বেছি গতিকে ভাল লগা কাৰণ ৰিজনটো কি আছিলে তোমাৰ কাৰণ?
মানে মাঘ বিহুত অলপ মানে তোমাৰ অলপ সেইটো হেৰিটো মাঘ বিহুত তোৰ মানে উৎসৱতটো অলপ ভোগালী বিহু বুলি কয়।
ভোগালী বিহু।
ল, হয় হয় মানে সেইটোত মানে হয় মাই হয় তোমাৰ মেজি ঘৰ বনাই মানে তাত ভাল লাগে লগৰ লগত মেজি ঘৰ বনাও। তাৰপিছত তোমাৰ মেজি ঘৰত খানা উম মেজি ঘৰত খানা পিনা খাওঁ। তাৰ পিছত তোমাৰ বিহুত ঘুৰিব যাওঁ ফুৰিব যাওঁ, মানে সেইটো হৈছে খোৱা লোৱা মানে আৰু খোৱা লোৱা হেৰি সেইকাৰণে কৈছে ভোগালী বিহু বুলি। একোনাই, খোৱা লোৱাত বেছি হেৰি কৰে মানে সেইটো বিহু। হয়।
মোৰ ৰঙালী বিহুও বৰ লাগে মোৰ।
ৰঙালী বিহুটো ভাল লাগে, কিন্তু বিহুটো ৰঙালী বিহুতটো আমাৰ ইয়াত মানে তেনেকুৱা হেৰি নহয়।
হয় নিকি, আমাৰ ইয়াতে ফেষ্টিভেল ডাঙৰ ডাঙৰ কৰে সেইকাৰণে ভাল।
হয়, মা ফেষ্টিভেল তোমাৰ বিহু পাতে, ৰঙালী বিহু।
অ', আমাৰ ইয়াতে মানে ৰঙালী বিহু ডাঙৰকে কৰা হয়, চিংগাৰ তিংগাঁৰ মাতা হয় তাৰ ভাল লাগে। তাৰ পৰা আহে নতুন নতুন পুৰণা অঁ, তোমাৰ তাতেও মাতে।
মাতে মাতে, ইয়াতো পাতে বিহু পাতে ভালকে পাতে কিন্তু মানে আপাৰ আচামৰ তোমাৰ বিহি ভাল বুলি কয় তাত
আপাৰ আচামৰ ভাল বিহু হয়।
হয় মানে বিহুটো তাত বেছি ভাল হয় তোমাৰ বহাগ বিহুটো।
আপাৰ আছামত ভাল হয় নে লৱাৰ আছামত ভাল হয়?
নাই নাই আপাৰ আচামত বিহু ভাল তোমাৰ
আপা আপাৰ আসামটো তোমাৰ আটো তোমাৰ এইটো চাইডে পৰে ন? আহ কি বুলে?
তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ হয় হয়। তাতে বহ বহুত বহুত ধেৰ মানে অসমে অ, তাতে ঢেৰ অসমীয়া মানুহবোৰ আছে, অ তাত তাতে বিহু ভাল হয়। আহ আৰু তোমাৰ এই লৱাৰ আসামতো ইমান বেয়া আ বেয়া নহয় ভালেই হয় লৱাৰচ
টো মানে অ ভালে হয় এতিয়া বাৰু ভালে হয় কিন্তু হ'লেও তাত মানে বেছি ভাল হয়। আৰু তাৰমানে তাত আমাৰ ইয়াত বিহুৱে পাতে, তোমাৰ ফাংচন পাতে। তাত মানে কি তোমাৰ মুকলি বিহু পাতে তোমাৰ এইবিলাক মুকলি বিহুটো বেছি চলে আমাৰ ত ইয়াত মুকলি নচলে।
হয় নেকি মুকলি বিহুৰ চলেতে। তে, অ আ আমাৰ ইয়াতে তেনেকুৱা নচলে মুকলি বিহু। ক কৈ আহিছ কি কলা? এনে তুমি ভোগালী বিহুত অ হয় নেকি? তুমি ক'লা ভোগালী বিহুত তোমাক ভাল লাগে খোৱা বিহুত তোমাক এনে পিঠা- চিঠা খাইকে ভাল লাগে না?
পিঠা মই খাই ভাল নাপাওঁ তোমাৰ মানে এনেই আৰু ঠা মই তেনেকে নাখাওঁ বাৰু।
কি এ অসমীয়া পিঠা খাই ভাল নাপোৱা বুলি কোৱা হে? আ মইতো পিঠা খাই কি ইমান ভাল লাগো। কি পিঠা খ খোৱা তুমি? অ মইতো নাৰিকলৰ লাৰু তাৰপিছত তোমাৰ তিলৰ লাৰু ইমান ভাল লাগে।
মখান ইমান খাব নোৱাৰো মানে বেছি ভাল
আচ্ছা, কি কৰে?
বেছি খালে তোমাৰ অন্যায় কৰে অলপ মানে পেটত।
নহয় তোমাৰ বেছি বেছিতো যিকোনো বস্তু খালে অন্যায় হয়। এই ম মানুহে পেট ভৰাই খাই। উ উৰুকা তুমি বিহুৰ দিনা তুমি বেছি
হয় হয় মানে, হয়।
আ আমাৰ পানেটো পুৰা ঠিকচে খোৱা যায়।
হয় নেকি?
অ' আমাৰ পানীটো ঠিকছে খোৱা যায় সেনকে। আমিতো ঠিকছে দাবাইকে খাওঁ ভাতে নাখাওঁ দুই তিনিদিন বিহু পিঠাই খায় থাকো। চুঙা পিঠা অ বনাই চব পিঠা বনাই, চুঙা পিঠা বনাই, তেল পিঠা বনাই, শুকান পিঠা বনায় আৰু লাড লু বনাই, তাৰ পিছত তোমাৰ তিলৰ বনাই তিলৰ পিঠা বনাই। উম তাৰপিছত এ' মানে টি পিঠা কেনেকে বনাই জানানে তুমি?
পিঠা অ', কেনেকে মানকে নাজানো।
হয় নেকি? বনাই পাইছা নে কেতিয়াবা? ট্ৰাই কৰিছা নে বনোৱাৰ কাৰণে?
মই বনাই পোৱা নাই, মানে জানো আৰু এনেকে এনেকে বনাই।
হয় নেকি অ? ট্ৰাই কৰিবা কেতিয়াবা বনাব নাই, ভাল লাগে পিঠা বনাব। মই কিন্তু বনোৱা নাই, মই চাইছোঁ বাৰু।
হয় হয়। আৰু তোমাৰ হেৰিটো লাৰুটো খাব নাই তোমাৰ এইটো পকালাৰু বুলি কয় তোমাৰ গুৰ মিঠাই দি বনাই গুড়ি দি।
হয় নেকি? মই খোৱা নাই পকালাৰুটো।
অ পোৱা নাই নেকি?, তোমাৰ যি তাত এ আকৌ নাই কিন্তু।
পকা লাৰু ন?
হয়, হয় এই গুৰ দি হয় হয়, তেনেকে দিয়ে।
হয় নেকি? মই তেনেকুৱা খোৱা নাই বাৰু, পকা লাৰুটো।
এইটো কিহে দি বনাই বুলি কলা তুমি? অ তুমি পিত টেকলি টেকলি পিঠ তুমি ভাৱত দিয়া পিঠা খায় পাইছানে?
অ' পাইছোঁ কিয় নাপাম।
ভাপ -উম' কেনে এইটো জানানে?
কেনেকে নাজানোঁ ভালকে কিন্তু ভাপত দিয়া আগতে খাইছিলোঁ, এতিয়া দেখোন এতিয়া নবনাই সেনেকে খায় পোৱা নাই এতিয়া।
হয় নেকি? উম ভাপত দিয়া পিঠাও ভাল। কি? ভাপত দিয়া পিঠা?
ত
নেকি? অ' এইটো মই নাজানোঁ মই সেইটো মই নাজানোঁ ৰে। এনে মই টেকলি পিঠাটো জানোঁ টেকলি পিঠাটো ভালকে বনাই। টেকলি পিঠাটো কেনেকুৱা লাগে তোমাক?
টেকেলি পিঠাটো এই তোমাৰ যি হেৰি কৰি দিয়ে তাত অঁ তোমাৰ ভিতৰত দিয়ে নেকি, কেনেকে বনাই নো?
টেকলি তোমাৰ টেকলিৰ ওপৰত সেইটো ৰাখে, তোমাৰ কি বোলে এটা আম বাতিৰ নিচিনা থাকে তাতে
হয় কাপোৰেদি বান্ধি দিয়ে নেকি কাপোৰৰ ভিতৰত?
অ', অ', অ'। কাপোৰ দি বান্ধি দিয়ে। তাৰপিছত তাৰপৰা কাপোৰ এদি বান্ধি দিয়ে। তাৰপিছত তোমাৰ সেইটো কৰি দিয়া বা বান্ধিকে মানে টেকেলিৰ ওপৰত থৈ দিয়ে। টেকলিৰ ওপৰত থোৱাৰ পিছত ভাল লাগে ভালকে বনায়।
হয়, হয় আৰু তোমাৰ আৰু কি লাগে বেছি তোমাৰ?
বেছি, বেছি তোমাক দে এইটো এনে এ তেল পিঠাও ভাল লাগে, মোক বেছিকে এইটো টেকেলি পিঠা টো মই খাই থাকো মানে বজাৰত আমাৰ বজাৰত বনাই থাকে টেকলী পিঠাটো। টেকেলি পিঠাটো মই খাই থাকো বাৰু।
অ', টেকেলী পিঠাতো বঢ়িয়া লাগে।
অ', তিলদিয়া পিঠা এনে টেকলি পিঠা খাওঁ মই, তিল দিয়া পিঠাটো ভাল নাপাওঁ তেনে
অ', মই তিল দিয়া পিঠাটো ইমান ভাল নাপাওঁ।
মানে আমা তিলটো ম তিলেৰে বনালে ভাল নাপাওঁ মই।
আৰু তুমি এনেই কাতি বিহু বিহ বিষয়টো কিয় পাতে মানে?
কাতিক বিহুটো ইমান ভালকে নাজানো তুমি কোৱাচোন তাৰ বিষয়ে মানে মই তেনেকুৱাও কম।
ময়ো মানে সেনেকে নাজানো। মই এনে অলপ জানো মানে কৃষকসকলে যেতিয়া ধানটো নতুনকে সিয় আহে
অ', অ', অ', সেইটোতো অ', শুনিছ
কাতি মাহত হয় অ', হয় তাৰ কাৰণে মানে খেতি খেতি তোমাৰ এইবিলাক শৰাই তোমাৰ হেৰি দিয়ে তোমাৰ শৰাই আগবঢ়াই মানে তোমাৰ খেতিত মানে মানে কৃষক সকলৰ কাৰণে ধান খেতিটো হয়, হয়। সেনেকে জানো আৰু মানে অলপ চলপ মানে সেইটো বুলি শুনিছোঁ।
অ', মানে ধানৰ মানে উম। মি চাকি চাকি দিয়ে মানে মই চাইছোঁ মই। উম, ভাল লাগে তাতে। হয়, কাতিক মাহতে দিনো কাতিক বিহুটো তোমাৰ।
কি কৈছা?
কাৰ্তিক মাহতে হয়, কাতিক বিহুতো তোমাৰ।
হয়, হয়, হয়, হয়, তাত মানে থগি দিয়ে তাত মানে অ', ধানবোৰ যেতি হয় শিহাবিলাক আহে নতুনকে ধানবিলাক আহে।
অ', আমাৰ মানে ধান পথাৰ নাই নহ সেইকাৰণে কাতিক বিহুৰ মানে গম নাপাওঁ, আমাৰ তেনেকুৱা নহয়।
আমাৰো নাই মানে তোমাৰ আমি দেখো ন' আমাৰ ওচৰতে আছে গাঁৱতে।
অহ। অ', অ', দিয়া ঠিক আছে, দিয়া ইয়াৰ অ', দিয়া ঠিক আছে। পিছত ইয়াৰ বিষয়ে ভালকৈ কথা পাতিম দে।
অ', ঠিক আছে দিয়া, অ', ঠিক আছে দিয়া।